হয় শুনিছানে? অ শুনি আছোঁ।
শুনি আছো, কি কৰি আছে?
এ আছিলোঁ এনে, আপুনি?
মইয়ো আছো এনেই। ঘৰত ভাল নে?
ভাল ভাল আপোনালোকৰ ইমান ভাল নহয় যেন পাইছো মাতটোত।
অহ এ গাটো বৰ বিশেষ ভাল নহয়। চৰ্দি লাগিছে, গৰম ঠাণ্ডা।
সেইটোয়েটো, ঠাণ্ডাৰ পৰা অ মাজে মাজে বৰষুণ ঠাণ্ডা এনেকা গৰম হৈছে।
অ সেইয়ে মানে অলপ ফেনৰ সেৱাটো লৈ লৈ বেছিকে একদম। চৰ্দিয়ে পাইছে। অ একেই খোৱা বোৱা কৰিলে নে? খোৱা বোৱা কৰিলোঁ।
মই হেৰি ভাত খোৱা নাই মানে ৰুটিহে খালোঁ। ভাত খোৱা অকমান দেৰি হ'ব।
অ অ তাকে কি আৰু। অঁ অঁ। পাচলে যি জনৰ হৈছিলে কিবা ভালে ভালে আপোনালোক। আকৌ পালে নহয় মা এটা।
ভালে ভালে এ পাচলি একো নাই অ এইবাৰ।
অ।
আগতে কিবা এটা হয় যদিওঁ এইবাৰ একো নাইকিয়া। হ'ব আছে।
অ নাই আমাৰ এফালেওঁ নাই দিছে যদিওঁ হোৱা নাই।
হোৱা নাই বা বতৰৰ কাৰণে তেনেকুৱা হৈছে। চব বুৰ কিনা কিনা আৰু।
অ কিনা পাচলিওঁ খাবলে এতিয়া ভয় ন।
ভয় অ কিমান মেডিচিন দিয়ে।
মেডিচিনৰ ওপৰতে গোটেই।
এতিয়া আপুনি এইটো সিদিনা আমাৰ বিলাহী আনিছ তে, আগদিনাখনহে বিলাহী আনিছে পাছ দিনালৈ বিল বিলাহীবোৰ মানে গোটেই হেৰি হৈ গ'ল, বেয়া হৈ গ'ল। গিলি গ'ল, চব পাচলিবোৰ এনেক কুৱা হৈছে সেইদিনাখনি সেয়া বাতৰিটো দিছে পটলত ঠেই দিছে। মেডিচেন দিছে হয় কিনো খাব আৰু ঔষধে কি মেডিচানেক খোৱা হৈছে আও।
অ মেডিচিন দি কৰে আপোনাৰ দুদিনলৈওঁ নাথাকে মানে। পাচলিখিনি আৰু নাখায়ো উপায় নাই।
এতিয়া পুষ্টিকৰ খাদ্যত খোৱাকে আমাৰ মানে মেডিচিন খোৱা হে হৈছ
অ পুষ্টিকৰ খাদ্য নাই এতিয়া আও এবা লগাও নাই ন যিমান গুটি দিছে সিমান পাওনে পুলিতে এয়া মৰিয়ে যায় পোকে ধৰিছে, বৰষুণ দিছে।
উম, আগতে মানে আমা আগৰ মানুহবোৰৰ যিমান মানে পাচলি, ফল মূল যিমানবোৰ আছিলে এতিয়াতো একো নাইকিয়াই হৈ থাকিলে।
উম, একোৱেই নাই।
ফল মূল কিছুমান এতিয়া আমাৰ এতিয়া লৰা ছোৱালী খিনিয়ে এতিয়া জেনেৰেশ্যনৰ খিনিয়ে চিনিয়ে নাপায় সেইখিনি।
চিনিয়ে নাপায়, অ'।
পনিয় এতিয়া লেতেকু পনিয়ল চিনিয়ে নাপ
চিনিয়ে নাপায়, লেটেকু, পনিয়ল, আহোম বগৰী এইবোৰো চিনিয়ে নাপায়।
চিনিয়ে নাপায়, কিনি কিনি খোৱা এতিয়া মডাৰ্ণ হ
উম, পনিয়ল আগতে কিমান খাই ল'ৰা ছোৱালী আজি পনিয়ল চিনিয়ে নাপায় লৰা ছোৱালী
কি কৰিব আৰু, যুগ পৰিবৰ্তন হৈছে। চবফালৰ পা।
উম, যুগ পৰিৱৰ্তন হৈছে হেৰি মেডিচিন দিয়া বস্তু বাঢ়িছে, এতিয়া আম, দোকানত কিনা আম যি কিনি আনি পেলাই ঘৰত খাবলৈ হলো
কিনাটো কিনাটো কিমান দাম আপোনাক কিনিব নোৱাৰে এটাত এটা আমত আপোনাৰ চল্লিশ পঞ্চাছ টকা কিন্তু আমাৰ লোকেলবোৰৰ দাম নাই দামেই নাই।
উম।
ল'ৰা ছোৱালীবোৰক এতিয়া কিবা এটা খুৱাবলৈও ভয়, মেডিচিন খুওোৱা নিচিনা হৈছে।
উম মেডিচিনে
উম চববোৰ তেনেকুৱাই হ'ল আৰু এতিয়া এতিয়া এতিয়া পা বৰষুণ চ কম হৈছে পানী চানীও হৈছে যেনও মাছ পুঠি এটা পাবলৈ নাই আগতে কিমান মাছ।
উম আমাৰ এইফালেতো নাইয়েই মাছ আপোনাৰ দেখ খাই পোৱা নাইবাৰ।
আমাৰ ফালেও নাই। আগতে এইবোৰ নিয়ে মাছ বে সে বেপাৰীয়ে মাছবোৰ নিয়ে।
উম ম, এতিয়াতো চালানি মাছতটো ধৰক এ এতিয়াতো চালানি মাছতটো পুৰা ফৰমেলিন ঢাল কিবা এটা হ'লে এই মাছটো খালে মানুহৰ অপ কাৰ হয়
সেইটোৱে এইটো এতিয়া সেইবোৰকে খাব লগীয়া হৈছে নহয় উপায় নাইকিয়া খাবতো লাগিবই মাছ মাংস এতিয়া মাংস বুলি কলো এতিয়া আপোনাৰ ব্ৰইলা ব্ৰইলাৰ সেইবোৰত জানো অকণ নিদিয়ে সেইবোৰ আও ডাঙৰ ডাঙৰ আকৌ ভেকচিন দি দি ডাঙৰ ডাঙৰ কৰে হেবো সেইবোৰকে আমি খাইছো ৱাও উপায় নাই কি কৰিব তেনেক কে চলি থাকিব লাগিব আও
ইমান অকমানি পোৱালিটো মেডিচিন মাৰিব ভেকচিন মাৰিব আপোনাৰ মাৰি মাৰি কৰে টো অ ঘৰতে ঘৰতে আপুনি এইবা যোৱা প্লেন ভাবিছোঁ আও
হয় নি
ফুৰিবলে এই ফুৰিবলৈ যাবলে মানে এতিয়া এয়াহে বতৰ।
সেইটোৱে ঘৰত থাকি, থাকিও আমনি লাগে ওলাই যাবও মন যায় বৰষুণ দিয়ে, গাজনিয়ে ৰ'দ বৰ
অ', এইবাৰ বজ্ৰপাতৰ ফলত কিমান মানুহ মৰিছে।
এইবাৰ, এইবাৰ বহুত বেছি হৈছে বজ্ৰপাত। বৰষুণ দিয়াৰ লগে, লগে বজ্ৰপাত হয়, বজ জপাততে মানুহ এই, আগতে এনেকে ইমান মানুহ চানুহ মৰা ইমান শুনা নাছিলো মানে। এই কৰ'বাত গৰু, ছাগলী কিবা হয়, হয়।
উম, এইবাৰতো বহুত বেছি শুনিছোঁ এইটো। এ, মানুহ মৰিছে। আকৌ আপোনাৰ জীৱ জন্তু। অ', তাক কেই মানুহে এইবাৰ খেতি কৰোঁতে। অ', তেনেকুৱা গাজনি আহিলে এইবাৰ মানুহ পথাৰত থাকি
তাকেহে এতিয়াতো বৰষুণ এতিয়া দিয়া নাই, তাতো বৰষু ষুণ, এতিয়া বৰষুণৰ ছিজেনেই এয়া মানুহবোৰে বাও কাম কেনেকে কৰিব? সেইবোৰ চিন্তা কৰি ঘৰত সোমাই থাকিলেতো আপুনি খাবলৈ নেপায়
নেপায়। হলেও মানে চাই চিতি কৰিব লাগিব
চাই চিতি কৰিব লাগিব। তেনেকেই চলিব লাগিব আমাৰ আও, উম
বেয়াও লাগে সেইখিনি মানুহলে যিয়ে খেতি নকৰিলে খাবলে নাপায়, সেইটোৱেইতো।
আৰু এইবাৰ বহুত বেছি হৈছে এইটো বজ্ৰপাত। পৰাটো, মানে শুনা মতে আৰু। মোবাইল ফোনত এতিয়া কৰ'বাত গৰু গাত পৰিছে, কৰ'বাত মানুহৰ গাত পৰিছে, তেনেকে পৰি পেলাই বহুত মানুহ মৰিছে।
আহঁতও
কি কি চান আছেনে?
হাল চাল এই তেনেকে, আৰু অ হেল্ল' শুনিছেনে, শুনিছেনে অ হাল চাল বোৱা হৈছে কঠীয়া পৰা হৈছে এতিয়া। এতিয়া আৰু বতৰৰ লগতহে কথা আৰু এতিয়া।
অ বতৰৰ লগতে কথা। দিন মূৰত ফোন কৰিলা পাই।
হয় বহুত দিন ফোন কৰা হোৱা নাছিলে খবৰত তাল হলে ফোন কৰিলা। বাকী ঘৰত সকলোৰে ভাল নহয়।
ভাল, ভাল, ভাল অ এ ফোন কৰিম বুলি ভাবি থাকিলওচোন সময়বোৰ নিমিলেই, মানে কামো নাই সময়ো নাই এনেকুৱা নিচিনা হৈ গৈছে, গম পাইছে নাই বাৰু।
হয় হয়।
আনে নে, মোৰ লগতেও আছে, মোৰ মানে
নাই, সেইটো চবৰে হৈছে চবৰে হৈছে।
আকৌ কৰ'বাত যাবলৈ মেলিবলৈও মানে কি হৈছে আজিকালি? সময়ে নোপোৱা ওলাই মেলি যাবলৈ, ঘৰতো কাম নাথাকে।
হা, হয়, হয়, সেইটোৱে এইটো চবৰে হৈছে।
আৰু মানুহবোৰ আজিকালি চব বিজি দিনকা আগৰ দৰে মানে মানুহৰখনে পতককে গৈ মেলি কথা পাতি থকা সময় নাই, মানুহেতো বেয়াও পাব পাৰে।
হয় হয়।
আগৰ মানুহখিনি নিচিনা হৈ থকা নাই যে। সেইকাৰণে আৰু নিজৰ লগতে ব্যস্ত থকাই ভাল আৰু।
হয়, হয়।
আৰু নিজে কৰি পেলাই, সৰু সুৰাকে
আজিকালি চব নিজৰ লগতে ব্যস্ত।
হয়, হয়।
চব নিজে নিজৰ লগতে ব্যস্ত আগৰ নিচিনাকে ধৰক কথা পাতিবলৈ ওলাই
ওলাই নাহে, আৰু ওলাই নহাও দিগদাৰ হয়, নিজে কিবা এটা সৰু সুৰাকে কাম কৰি ঘৰতে কৰি নিজে স্বাৱলম্বী হব লাগে, একো কথা চথা পাতি কৰাতকৈ।
হয়, হয়।
বেয়া
আজিকালি মানুহে
অ মানে আপোনাকে এতিয়া আপুনি গাঁৱত আছে, অলপ হেৰি নাম ‌ একেবাৰেতো চহৰত থকা যে
হয়, হয়।
আৰু আমাৰ এনেই ব্যস্ত ন? আমাৰ ইঘৰৰ পৰা সিঘৰলৈও নায আমাৰ কিবা হ'লেও নাযায় মানে, এনেকুৱা। আমাৰ মানে এইকন
অহ, অ আহে বাও।
উম।
জানো। গাঁৱৰ পৰিৱেশটো আছে।
তাৰপিছত কওকচোন, আপুনি কি কৰি আছে এতিয়া বৰ্তমান?
এতিয়া বৰ্তমানে ঘৰতে নিজক লৈয়ে ব্যস্ত আৰু এম্প্ৰডাৰী কঁৰো তেনেকেই নিজৰ কাৰণে। সৰু সুৰা।
অ।
নিজৰ কাৰণে কৰি মেলি থাকো আৰু তেনেকুৱাই, আজিকালি মানে কৰি দিলেও মানুহে মানে দাম চামবোৰ কলে বৰকে মানে সিহঁতৰ এ মানে বুজি নাপ পাই মানে নিজক
আপুনি মানে এনেকুৱা হয় এইটো কিনি দোকানৰ পৰা কিনি আনিলে আপোনাৰ বেছিয়ে দাম দিব ব ওচৰতে কোনোবাই কামটো কৰি কিবা এটা দিলে মানে দাম দিবলৈ নিবিচ মানে। যিমানে নিজৰ নহওঁক, নিজৰ খিনিক মানে দিবলৈ নিবিচ তাই মানে। কি কৰিব আও উপায় নাই। তেনেকেই যাবগে লাগিব, চলিব লাগিব।
নিজৰ খিনি এ মানে কৰি‌ আনি থলেও আপোনাৰ মানে ইমানটো দাম
দিব নিবিচাৰে অ', কিমান কমাবলে চাই। কিন্তু আকৌ সেই বজাৰৰ পৰা তাতকে বেছিকে আনিব পাৰে দুপ
এতিয়া নিজে ধৰক কৰিলে হাতৰ খৰচটো থাকে সময়কণ থাকে। আকৌ কিনি অনা বস্তু খিনি
মই মানে কৰিছিলোঁ মাজতে। নিজৰ কাপোৰ খিনিকে চিলাব লাগ এ লোকৰ নালাগে বাৰু। তাৰ পিছত কিছুমানে ওচৰৰ দিছিলেহি বাৰু। তাৰছত সিহঁতৰ সেইেটোৱেই। অকমান দহি চহি বাটো, অকমান কষ্টও হয় নহয়। এই পইচা দিবলৈ নিবিচাৰে আকৌ। দহি বাাতিলে কিমান কচ ট হয়, আপুনি জানে নহয় আও
অ, হয়। বাৰু ঠিক আছে তেতিয়া ভালে থাকক, ৰাখিছোঁ।
হ'ব, হ'ব, হ'ব দিয়ক। ভাল কৰিলোঁ, ভাল কৰিলে।
অ', ঠিকে আছে